টো
হেল্ল' কি কৰি আছা?
আছো এনে তুমি?
মই এনেই বহি আছিলো কামো হৈছে আজি বহুত। কাম বন কৰি অ', আজি বোলে কাপোৰ কানি ধুলো। কালি এধা কৈ থৈ দিছিলো যে আজি অলপ
কৰিলো আজি আধা কৰিলো।
হ'লেও আধা বুলি কলে মানে সোনকালে নহয় আৰু গোটেই দিনটোৱে গ'ল। উম, অলপ অলপ আগতে কাম ফিনিচ হৈছে। পিন্ধিছুই চাহ অলপ খালো খাই আকৌ ভাত বভাব হ'লেই
কি তুমি বভাবাবা আজি।
মই নবঢ়াও মায়ে বঢ়াইছে মই পঢ়ি আছো মানে পৰীক্ষা ন মোৰ।
অ', কেতিয়াৰ পৰা
মানে কেতিয়াবা মানে এইটো এনট্ৰেন্ঞ্চ এক্সাম হয় এম এ
অ', অ'।
খেদিমহে।
অ',
উম, প্ৰিপেৰ কৰি আছো ত' পঢ়িব নহয়। বাকী তুমি কি কৰি আছা পঢ়ি আছা?
উম, পঢ়ি পঢ়া নাই এতিয়া পঢ়িম অলপ দেৰিকে।
অ', পঢ়িবা আৰু বিকি মই চাহ তাহ খাই বলৈ ভাগৰো লাগিলে আজি মানে কি হ'ল জানা কাপোৰ কাপোৰ মিলিব যাওঁতে চিচা সোমালে ভৰিত।
এ
এনেকাে কাটিছে মানে অকমানে অলপে কাটিছে কিন্তু তেজ বহুতছে এতিয়াও খাই আছে মানে জেগাকণ উম, তেজ বহুত গ'ল। চুচৰাটোকো মানে কাটি লৈ গ'ল একেবাৰে, মোৰ লাজ সোমাই আছে ন' মই নেদেখিলো চিচা বস্তু সেইটো মই সদায় মেলিব যাওঁ, সুধা ভৰিৰে সুধা ভৰিৰে মেলিলো হে, লৰা চোৱায় কামুৰিছে বাদ দিয়া।
উম,
তাৰ পিছত চাইছো যে এনেকা তেজ ওলাইছে। কচোন ভিজা ভিজা লাগিছে কিয়?
উম,
পানীে তেজটো মানে পানীৰ নিচিনাকে গৈছে। যেনে তেনে কিবা কিবি কৰি ৰখালো আৰু।
উম,
আজি মোৰ দিনটো বেয়া। তাৰ ওপৰতে কাম ধেৰ নকৰিলেও নহয় ন।
উম, তাতে ইমান এসোপা পেলাব লগীয়া হয় ন।
এই পইচাে ধেৰ কাম বুজিছা আমাৰ ঘৰ তল যে মানে খৰচ চৰচ সদায় সাতডাল মানে তাতকে বেছি হে হ'ব ৰূম কেইটা, মোচা কৰা কাপোৰ জাপা ঢেৰ কাম। দিনটো শান্তিয়ে পোৱা নাই আৰু এইকেইদিন মানে কি এই হাতৰ কাৰণে পঢ়িবও পোৱা নাই ভালকে।
উম,
ভাবিছো আজি অকমান পঢ়ো বোলো। মোবাইলতে পঢ়ি আছোঁ বাৰু এম চি কিউহে প্ৰশ্ন আহিব আৰু।
উম, উম,
মোবাইলটো উলিয়াই মোবাইলতে পঢ়ি আছোঁ আৰু।
উম,
বাকী সেয়া গৰমটো বৰ দিছে ন?
কি আজি কব নালাগে আৰু ইমান গৰম দিছে।
দিনটো বাহ।
আকৌ তাতে মোৰ বেংকত যাব লগীয়া আছিল বেং গাত গলো আজি যেনেকুৱা গৰম দিছে।
হেল্ল' কিবা কামত গৈ ছিলা
উম, মোৰ মানে আধাৰ কাৰ্ডৰ নম্বৰ বেলেগ বেলেগ হৈ আছে ন' একাউণ্ট আৰু আধাৰ কাৰ্ডত। তাকে মানে আধাৰ কাৰ্ডৰ নম্বৰটো চেঞ্জ কৰিব গৈছিলোঁ।
অ', তাত পাৰি ন? বেংকতে কিছুমানে কৈছিলে বোলে হেৰি কৰিব লাগিব আকৌ বোলে আধাৰ চেণ্টাৰ যাব লাগে চেঞ্জ কৰিব হ'লে।
উম
আোমাৰ অককল উখলত হৈছিলে তোমাৰ মানে মুখ খনত হৈছিলে অকল ভুলটো।
উম, বুক খনো নহয় আধাৰ কাৰ্ডৰ।
অ', তেতিয়া হ'লেতো আধাৰ চেণ্টাৰ যাব লাগিব তুমি।
নাই তাতে কৰি দিছে।
বেংকত আধাৰৰ কাম কৰে জানো?
নাই মানে ওচৰটো আছে যে সিুন্দৰ তাৰে মানে তাত থাকে ন তোৰ কৰি দিছে।
অ, অ তাতে মানে কোম চেণ্টাৰটো তাতে আছে। অঁ আৰু পান কাৰ্ডৰ এপ্লাই কৰিলা?
মোৰ পান কাৰ্ড ভুটাই দিিয়ে কতলাই কাৰণে মানে ওচৰ ওছৰ মানে হেৰি হোৱা নাই যে তোৰ। সেই কাৰণে।
অঁ এই ভোটাৰ কাৰ্ডটো এপ্লাই কৰিবলৈ অফিচ যাব লাগিব নেকি বাৰু।
নাই আমাৰ ইয়াতে মানে হেৰিত আছে হেৰিত আছে যে তাতে দোকান আছে দোকানতে এপ্লাই কৰিব পাৰি।
অ আকৌ মোৰ মাহঁতে কলে কালি কৈছে মানে মই সেইকাৰণে সুধিছো এ কালি কৈছে কি অফিচত যাব লাগিব বোলে এপ্লাই কৰিবলৈ প্ৰথমত তুমি যেতিয়া মানে ভোট দিবা সেইটোতো আহিব, কিন্তু যেতিয়া মানে আমাক মানে গোটেই জীৱনভৰৰ কাৰণে কাৰ্ডখন লাগিব ন।
উম।
সেই কাৰ্ড খনৰ কাৰণে বোলে বেলেগ কেে কৰিব লাগিব আকৌ।
নাই নালাগে আৰু আমাৰ ইয়াত মানে গাঁওঁতে মানে মানু মানুহ এজনী আছে তো তাইক মানে জেচ কৰি পেলাই মানে কাগজ খিনি কি কি লাগে তাক দি দিলেই হ'ল তাই এপ্লাই কৰি দিয়ে। আনি দিও আনি দিয়ে আৰু আমাক। মানে মোৰ এতিয়া নাই বাৰু কিন্তু তেওঁ আন মানে যাৰ যাৰ এপ্লাই কৰিছে তো আনি আনি দিয়ে আৰু পান কাৰ্ড ভোটাৰ আই ডি।
স হয় তোমালোকৰ।
উম।
উম, উ, আমাৰ তেনেকুৱাকেইটা মানুহ নাই মানে আমাৰ খুুৰী জনী পঞ্চায়তত কৰে দেই মানে ইমান মানে হিংসা মানে মানুহবিলাক মানে নিজৰ মানুহকে মানে নকয় যে কিবা সুবিধা আহিছে দেই
কিছুমান থাকে।
কিবা ভাল ভাল সুবিধা আহিলেও নকয় জানানে ইমান হিংসা কিন্তু আমিয়ে াই কৰাই আমিয়ে কিবা কিবি কৰালো আমাকে পাত্তা নিদিয়ে পিছত উঠি গলে গম পাইছা।
এনেকা থাকে উম, আৰু তাতে এনেকা বিলাক কৰিব তাতে আৰু ধৰা যাক মানে অৰুণোদয় দিব নালাগে তাকে দিব যাক দিব লাগে তাক নিদিয়ে আজিকালি। ল্টা হৈ গৈছে আৰু আমাৰ গা আমাৰ গাঁৱৰ মানুহো হৈছে নেকি উম, উম, নাপাও।
উম, যোনখিনিয়ে একো নকৰে সিহঁতেহে পায়গে
অ,
আজিকালিৰ যুগত ভাল কৰি কাকো লাভ নাই।
উম, পিছেত তোমাৰ মায়ে পায় নে নাপায়।
কি বস্তু?
অৰুণোদয়।
অৰুনোদয় নাপালে জানানে অ মানে নাম চাম চব দিলে দেই। আৰু পঞ্চায়ত বুলি ক'লে তাইয়েতো চব কৰিব ন এতিয়া তাই জানে যিহেতুকে কৰি দিব লাগে নিজৰ মানুহ হয় যা ছোৱালি হয় কৰি দিব লাগে।
উম,
পঞ্চায়তত তেওঁৱে মেইন যিহেতুকে কৰি দিব লাগে মাৰ নামতটো দিলে বুলি খলে তাৰপিছতচান জানে নলয় এতিয়া চবৰে যদি হৈছে মাৰো হব লাগিছিলে। এতিয়া ন হাজাৰ কেইজ সোমাইছিলে মাজতে চবৰে সোমাইছি। মানে আমাৰ মাৰ সোমোৱা নাই মানে। এনেকুৱা গেছটো এইটো মানে তল এইবিলাক মানে। কিবা কিবি হিংসা ভাব বুজিছা।
উম। মানে চৰকাৰ ফালৰ পৰা চৰকাৰ ফালৰ পৰা চবকে দিয়ে। কিন্তু মানে গাঁৱৰ মানুহ বিলাকেই কৰে আৰু এইবিলাক।
এই বদমাচি কাম বিলাক কৰে নহ।
উম, উম, আমাৰ মায়ে বাৰু এবাৰ পালে বাৰু। কিন্তু বহুত বছৰৰ মূৰত পাইছে যে চৰকাৰৰ পৰা পাইছে বুলি ক'বলৈ সেইটোয়ে পাইছে আৰু এনেই। ঘৰ চৰ এইবিলাক পোৱা নাই কিন্তু।
অ, কিবা।
ন হেজাৰ টকাটো পাইছে আৰু তাকো মায়ে নিজ। নিজে যাই পেলাই তাত হেৰি জমা দিয়াৰ কাৰণে পাইছে। ত' এনেই গাঁৱত এতিয়া দিয়া দিওঁতে মানে পোৱা নাই আৰু।
অ, অ। অ, এনেই গাঁৱত মানে অৰুণোদয় তিনি হাজাৰতো সোমাই নোসোমাই এনেই অকল ন হাজাৰতো সোমাইছে।
মানে মাৰ ফাৰ্ষ্টতে দিছিলে তেতিয়াই সোমাইছো মাৰ লাকটো ভাল আছিল। পালে। এনেই আগতে পোৱা নাছিলে। এইবাৰো দিম বুলি কৈ আছে বাৰু মামাই কেতিয়াবা দিয়ে।
অ, সেইটো ঠিক নাই আকৌ বোলে কিবা চাউল দালি কথা আছিলে সয়া চাউলটোতো নাই কাট। কটা বাৰু দালি আৰু চেনিটো কাটি থৈ দিলে। এতিয়াতো যোনবিলাক মানুহে পাই আছিলে সেইবিলাকৰ মানুহৰ কাৰণে দিগদাৰ হৈছে।
অ আমি বাৰু পাওঁ কণ্ট্ৰলৰ চাউল এইবাৰ দিবনে নাই সেইটোৱে গম পোৱা নাই।
অহ। ছিলো সেইকেইটাও নোপোৱা হ'ল, এতিয়া যোনবিলাক মানুহে কিনি খাব লগা হয় নহ। ইমান দাম দি, সিহঁতে কিবা কেনেকৈ পাই আছিলে চেনীকেইটা। দালিকেইটা এতিয়া হৈ আৰু নোপোৱা হ'ল।
উম তাৰপিছত আমাৰ মানে আমাৰ মা, আম ইয়াত দি আছিল মানে দালি। চেনী আৰু হেৰি নিমখ দি আছিল। তাৰ পিছত কৈছিলে, কি। আহিব বুলি আৰু মিঠাইতেল দিব বুলি শুনিছিলো।
উম।
এতিয়া মিঠাতেলো নিদিয়ে নি নিদিয়ে নে নাজানো আৰু। ইফালে চোন দালি চালি খিনি নাপাব বুলিয়ে শুনিছো নাজানো আৰু।
এতিয়া চাউলো খে চাউলো বন্ধ কৰি দিব ৰ'বা কেইদিনমানৰ পিছত বুজিছা।
উম মানুহ মৰিব লাগিব আৰু উম। খেতি কৰাখিনি বাৰু ভালে হ'ব।
অ খেতি কৰা বিলাকৰ ভাল মানে কিয় জানা, খৰচাও আছে তেনেকে আকৌ। খেতি কৰা ভাল বুলি নহয়, অ লোকচান নহয় গম পাইছানে গৰুৱে।
উম'সিহৰ লাভ সিহঁতৰ লাভ হয়, লোকচানো হয় লাভো হয়।
উম'উম পইচাটো নাই খৰচাও হয় মানুহে লগাব লাগে,
ধৰা তুমি এ এতিয়া কঠিয়া পেলালা কঠিয়া পেলালে আকৌ ধৰা তাত। পিছতে ভেটিব কৰিব লাগে।
অ পইচা খিনি।
তাৰ পিছত আকৌ কঠীয়া মাৰিব লাগিব, কঠিয়া মাৰি আকৌ মানে, ধৰা তুমি য'ত খেতি কৰিবা তাত, মানে আগে ট্ৰেক্টৰ মাৰিব লাগিব, পানী হ'ব লাগিব তেতিয়া। কৰিব পাৰিব। বোকা ৰুয়ে কি ডাইৰেক্ট কাটি ভেটি দিব লাগিব আৰু, তাতে গৰু- চৰু ফিলাকে বহুত নষ্ট কৰে উম, তাতে আমাৰ ধৰা ইয়াত যে হাতী চতি মানে অানে ইয়াত হাতী- চতি আছেো ন? অ'
উম,
তো মানে দিগদাৰে হয় আৰু,
তোমাৰ মোক সেইফিলে হাতী ওলাই।
উম আমাৰ আমাৰ আমাৰ, ওচৰতে আছে।
এ এইবাৰ খাবলৈ নাপাই, যে বুজিছা গছ গছনি কাটি পেলাইছে। তেওঁ ওলাই আহিছে হাতী বিলাক,
আমাৰ ওলাইছে মানে, আমাৰ অভয়াৰ্যখনন ওচৰতে আছে যে। তটো আহেম, তাতে আমাৰ মানে নদী পথাৰত খেতি কৰেতটো ন। অ' চত ত, তাতে, মানে আহি কৰি খাই যায় আৰু যাতে তাত যদি মানুহ চানুহ থাকে তেনেহলে নাখায় আৰু, বম চম ভুটালে নাহে কিন্তু এনেই।
অ কিবা অনিষ্ট কৰে নেকি?
কেতিয়াবা।
অনিষ্ট নকৰে ন? অ' অনিষ্ট কৰে নেকি বোলো হাতীয়ে?
উ মানে মানুহ দতিয়াবলৈ আমাৰ ইয়তৰ মানুহ মাৰ শুনা, নাই।
অ' অ'
নাই নাই মানে এনেকে খাই আৰু ধান চান ক্ৰিয়া চথিয়া আছে খ ম খাই খাই উম তাতে মানে তাতে সিহঁতেও খাব ন নাপায় ন
অ খাবলৈ নাপায় সিহঁতে। জীয়াই থাকিব লাগিব কিবা এটা খাই। মানুহে যদি চব কাটি পেলাই সিহঁতে কি খাব।
উম
হয়ে নহয় আমাৰ যেনেকে আহাৰৰ প্ৰয়োজন সিহঁতেও তো জীয়াই থাকি। লাগিব সিহঁতে সেইকাৰণে ওলাই আহে অ ভাত নাখায়। সিহঁতকো প্ৰয়োজন হয়, গছ গছনিত কিবা ফল মূল। উম, সেইকাৰণে ওলাই আহে আৰু সিহঁতক এটেক কৰিবলৈ যায়। সেকাৰণে মানুহক মাৰে সিহঁতে নিজে এটেক কৰিব নাহে নহয়।
সিহঁতৰ ধৰা কেতিয়াবা মানে তুমি ক'বাত বাগানে চাগানে থাকিলে চ'ব মানুহে এ। কে চিঞৰ এব।